হেল্ল', হেল্ল', হেল্ল',
অ অ অ শুনিছোঁ। কি কৰি আছানো।
এ এনেই ভাত কেইটা খাই পেলাই।
ভাত কেইটা খাই পেলাই বহি আছো।
ভাত কিহেৰে খালা? কি বনালা?
অ অকমান আছে সেইতি খালো খালা।
কি মাংস অ খালো এই আজি নিৰামিষ খালো।
অ আমাৰ ছাগলী মাংসৰ ৰাতিয়ে বনাইছিলো।
উম অ,
মাংসকণ তাৰপিছত তাইৰে অলপ আছিলে যে তাৰ পাছতে বাদাম বুটৰ চাটনি উম নাৰিকল দি পেলাই চাটনি বনোৱাহে চাটনি আছিলে তেনেকে খালো।
বাদামৰ বেয়া বেয়া নালাগে দিয়া সিদিনাখনহে খালো নহয় বাদামে বুটে। ভালেই লাগে বাৰু উম বনাই খাইছিলোঁ।
কি কি দিলা?
হে সেইটোযৱে দি দিছো নাৰিকল দিয়াহেতেন আৰু ভাল লাগিল হেঁতেন। এ হেৰি দি দিছো এ নহৰু আদা জলক কীয়া অকণ তাৰ পাছত তাৰপিছতে বুট কেইটামান আকৌ সেই বাদাম কেইটামান একেলগে মিক্সিত দি দিছোঁ।
বিলাহী নিদিলা?
বিলাহী নাই যে, বিলাহী দিয়াহে আৰু ভাল লাগিলহেঁতেন, তেতিয়া মানে বেছি গুঢ়া হয় আৰু। অ বেছি গুঢ়া হয় আৰু। তাৰ মানে পানী দিছো যদিও ইমানকে হেৰি হোৱা নাই, বিলাহী দিয়া সেইটো টেষ্ট বেলেগ হ'লেহেঁতেন আৰু।
বেলেগ হয় আৰু বেলাহী দিলে পানী দিবও নালাগে যে নিদিলেও হৈ যায়।
উম উম।
বুটটো কম হ'ব লাগে বাদাম বেছি হ'ব লাগে।
উম উম। নয়নক হেৰিলৈ কি কয় দিছিল নে নাম দিছিল নে এইয়া যে আমি
দিছিলে দাদায়ও দিছিলে বোলে দুইটাৰে নাই আহা।
অ অ নাহিলে।
দুয়োজনে অহা নাই তোৰ, দাদাওটোৰ অহা নাই।
উম মোৰ আকৌ নামটো আহিছিল। কালি ফোন কৰিছে, উম এই আমাৰ পুৰণা গ্ৰুপত আৰু।
অ।
এতিয়া যাবা তুমি?
ই ক'ত যাওঁ গৈ মই কৈছো সেই ছাৰ নগ'লে সেই কিবা অসুবিধা হ'ব নেকি বুলি পেলাই। কাৰণটো সুধিছে আৰু মই কৈছো মোৰ বেবী এটা আ যে বেবীটো লৈ আকৌ ইমান গৰমত ন তেনেকে যাবওতো নোৱাৰোও সম্ভৱ নহয়, কৈছে একো নাই দিয়া। যোৱা বাৰু
যাৰ নাম আহিব লাগিছিল তাৰ নাহিলে তোমাৰে আহিল।
উম। তাৰপাছত সেয়া আউ কৈছে একাউণ্টত কিবা এটা দিব, সেইটোকে লোৱাও বুলি পেলাই কৈছে আৰু। মই বোলো হ'ব দিয়ক ছাৰ ধন্যবাদ বুলি কৈছো আৰু। জানো এতিয়া এ কিবা হেৰি চাগে অহা যোৱা খৰচটোৱে নেকি দিবাগে ভাড়া। নে বেলেগ কিবাহে দিলেহে গম পোৱা যাব হয়।
বেলেগ হ'ব চাগে কাৰণ গাড়ী ঠিক কৰি দিবই তাৰপৰা।
হম?
গাড়ীটো ঠিক কৰিয় দিব ইয়াৰ পৰাই।
সেইটো পেকেট লাঞ্চে হ'ব নেকি চাগৈ, সেইটো কাৰণেহে দিছে নে কি এতিয়া দিলেহে গম পোৱা যাব ন ইমান সঠিকে গম পোৱা নাই যে।
উম উম কিমান বা দিয়ে।
উম। দাদাই কোৱা মতে কৈছে এ এশ টকা মান দিব চাগে দে তেনেকে কৈছে। মই বোলো নাজা মই বোলো নাজানো নহয় আকৌ কিমান দিয়ে কেনেকেনো কম নহ।
কালি কালি আমাৰ ই আৰু পৰীক্ষিত দাই কি কথা পাতি আছে, দিব নেকি চাৰি পাঁচ হাজাৰ মান, মই বোলো কিবা হৈছে নেকি তোমালোকৰ। চাৰি পাঁচ হাজাৰ টকা বোলো ধেমালি, কৈছে ই চৰকাৰ বোলে ট টকা বোলে ইমান আছে যেতিয়া বোলে দিবও পাৰে, মই বোলো সেইটো কথা নহয় নহয়।
জা
আজি এজন এজন কেণ্ডিডেটত অকল তোমালোক বুলি নহয় আৰু খোৱা বোৱা তোমালোক কক দিব তাত দি খোৱা বোৱা ব্যৱস্থা কৰিবই চাগে। কাৰণ ট্ৰেইনিঙত কৰিছে, আহা যোৱাতো তোমালোকৰ তাৰ ফালৰ পৰা সেইফালৰ পৰাই কৰিব। অহা যোৱাও সেইফালৰ পৰা কৰিব খোৱা বোৱাও যদি সেইফালৰ পৰা দিয়ে তোমালোকক বোলো তো ইয়াত পাঁচ হাজাৰ চাৰি হাজাৰ পাঁচ হাজাৰকে টকা দিব নেকি বোলো, হা দুশ জন কেণ্ডিডেট হলেও এয়া অ', দুশজন কেণ্ডিডেট হলেও কিমান খিনি টকা হৈ আছে।
নাই দুশজন নতুন খিনিহে দুশজন আকৌ এইখিনি টাৰ্গেট আছে দেখোন পুৰণা খিনিতো দুশ।
মই সেইটো কথাকে কৈছো। দুশ একজন ধৰা এই নতুন খিনিৰে, সেইটো কিয় মই এটা উদাহৰণ দি কৈছোঁ, দুশজন কেনডিডেটৰে হওঁক যেনিবা চাৰি হেজাৰ পাঁচ হাজাৰকে যদি ধৰিবলৈ যোৱা যায়, কিমান খিনি টকা, হা মই বোলো সেই সিমান নহয় পোন্ধৰশ, দুহেজাৰ বা এহেজাৰ এনেকুৱা ভিতৰত দিব কিবা এটা। দুহেজাৰৰ ওপৰতো কোনো কাৰণে নাযায় মোৰ মতে পোন্ধৰশ হাজাৰতে ৰ-ৰখিব।
অ', ৰ'ব, ৰ'ব, ৰ'ব, ইমান খিনি নো ক'ত দিওৱা সম্ভৱ বা।
সেহেঁতে কি ভাবে দুইটাই কথা পাতিছে মোৰ ইফালে হাঁহি উঠিছে।
উম।
ভাবে যে আৰু বোলো এনেই এনে বিনা কাৰণত পাঁচ হাজাৰ টকা চাৰি হাজাৰ পাঁচ হাজাৰ টকা দিব বোলো।
উম, এনে আৰু ক'তনো দিবগৈ ইমান খিনি, সম্ভৱ নহয় সেইটো, ভাত ভাত কোনে ৰান্ধিলে তুমি?
ভাত কোনে ৰান্ধিলে মানে ৰাতিপুৱা ৰাতিপুৱা ভাত কেইটা এই একেলগে ইয়ে বঢ়াই দিলে।
উম, মই বোলো ৰান্ধিব পাৰিছ নে নাই আকৌ।
ৰাতি ময়ে বনালো কালি।
অ', তেও পাৰিছা আৰু বনাবলে?
বনাইছোঁ আৰু বনাইছোঁ মানে কি কালি ইও কামত লাগি আছিলে দিনটো ভাগৰ লাগিছে।
উম।
হে মোৰ মানে টানৰ ওপৰত গৈ পেলাই বনাইছোগে আৰু তেনেকুৱা হৈছে নবনালেও নহয়। তাৰো দিনটো কষ্ট হোৱা দেখি পেলাই, সেইকাৰণে মানে বনালোগে আৰু। এনে যদি হেৰি নহলে হয় মানে নোৱাৰো আৰু বনাবলে তেনেকুৱা নিচিনা
উম।
বেচো মই থি থাকিবলে ফোপনি ধৰে বেছি কথা কলেও, পনি ধৰে।
উম, এ হে দুৰ্বল হৈ আছা যে গোটেই এজনী ভাগৰুৱা সেইটো কাৰণে।
উম।
ছাগলী মাংস অকণ খাই দিছা ভালে হৈছে দিয়া, পাৰিলে পাৰ খাই দিবাচোন যদিহে হাই প্ৰেছাৰ নাই।
উম, হাই প্ৰেছাৰ নাই ল' প্ৰেছাৰ হে বেছি বাৰু, হাই প্ৰেছাৰ নাই বাৰু, কিন্তু পাৰ এতিয়া পাবলৈ তেনেকে নাই নহয়, পাৰ মাংস বহুত বছৰে হৈ গ'ল।
এই বিপ্লৱ হতৰ তাতে বিক্ৰী কৰি আছিলে কিন্তু এতিয়া কমি আছে সেইকাৰণে নাই নেকি।
অঁ গম নাপাওঁ নহয়।
বহুততে তেনেকে বিক্ৰী কৰে, এ তেনেকে আকৌ আগত ধেৰ দিনৰ মূৰত হে পোৱা যায় মানে এই হেৰি ওচৰৰে কিবা মুছলিম নে কোন এজন বেপাৰী হেনে খায়হেনে নাজানো আও। সেই বৰমা হয় মানে, সিহঁতৰ ঘৰৰ পৰা ডেইলি লৈ গৈয়ে থাকে মানে দুযোৰ তিনযোৰ তেনেকে।
অঁ কিমানকে লয় যোৰা সেয়া?
সেই তিনিশ যোৰা, এ মায়ে তেতিয়া তিনি নে চাৰিযোৰ বিক্ৰী কৰিছিল তেতিয়া। সেই তিনিশ টকাই দি দিছে, কিন্তু আমাৰ ইয়াত চাৰে তিনিশ লয়।
উম।
যোৰা
এনেও ঘৰৰ পৰা বস্তু ল'লে বস্তুতটো ল'লে দামটো কমিয়ে যায়।
উম।
হয়ে সেইটো।
বজাৰটো পাবা নেকি বুধবাৰ বজাৰত পাবা চাগে।
উম, এই এইবাৰ বুধবাৰ বজাৰ বোলে লোকেল মুৰ্গী যে সৰু সৰু লো লোকেল মুৰ্গী যোৰা বোলে একে হেৰি টকাকে লাগে জানা নে যোৰাহে আহিছে অ জোৰাই আঠশকে লাগে হ'বলা সৰু সৰু।
এ হৰি টিকলা টিকলা কেইটাতে?
অঁহ।
কিয় ইমান দাম লৈছে আক?
নাজানো তাৰপিছতে আকৌ যে হাঁহ যে
উম।
হাঁহ ধৰা এই একেবাৰে সৰুটোতকে অকনমান আৰু অকনমান ডাঙৰ তিনটাত বোলে তিনটা তিনটাত হাজাৰ টকাটো নিদিয়ে হেনো!
উম।
তিনিটাও হেনো হাজাৰ টকাত নিদিয়ে!
অ কি হল ঐ? কি হল ঐ মাত দিয়া কাৰণে! বেছি দাম লৈছে আকৌ, উম। তেতিয়াহ'লে তোমালোকৰচোন আৰু দাম পাবা ন ডাঙৰ
অঁ।
ছয় সাতশ হবই লাগে এটাতে। যোৰাতটো বাৰ হবই লাগে ন? অ যোৰাটো বাৰই হ'ব লাগে সেই অনুপাতত আক।
উম।
গোটেই খিনি বিক্ৰী কৰিলা নেকি আকৌ?
নাই নাই কৰা নাই।
আৰু নতুন আনিছনে?
নাই। নাই অনা আৰু নতুন।
নহ'লে হেৰিও কৰিব পাৰিবা দেখোন, এ লোকেল মুৰ্গীও আনিব পাৰিবা দেখোন!
হে সুধিছিলে যি দাম কৈছে আৰু লোকেল মুৰ্গী মানে কি হ'ল আ আমাৰ এই হাঁহৰ তোমাৰ যে কৈছিলো হেঁপাই ধৰিছে নে কি বুলি ভাবিছিল যে, তেতিয়া ফান্দ পাতিবলে জানো সেই ল সন্মুখৰ ল'ৰা দুটাই, মুৰ্গী পোৱালি আনিব দিয়া নাছিল? তাৰপিছত এইখিনিয়ে পৰা এইয়া মুৰ্গী পোৱালি দুটা কিনি পেলাই লৈ আহিলে ই বিচাৰি পেলাই।
উম।
তাৰ পিছত ফান্দটো নাপাতিলে নাপাতা দেখি মানে সেই দুইটা পোৱালি এ কি কৰিব আছে আৰু আমাৰ ইয়াতে থাকিলে এই আজি চাৰি দিন মান হ'ল জানানে এটা নাইকিয়া হ'ল নাইকিয়া হ'ল মানে ইয়াত নেউল এটা আহে সি পিছদিনাখনহে দেখিছো আমি নেউল এটা এই নেউলটোৱে চাগে খালে এটাক
উম।
তাৰ পাছতে এতিয়া ই অকলশৰীয়া হৈ গল নহয় পিছদিনাখনি নেউলতটো আকৌ আহিছিলে দেখোতে তেতিয়াহে গম পাইছো ই পাইছো যে এইটোৱে খালে মানে। সেইটো ডাঙৰ আছিলে ই আকৌ অ সেইটো ডাঙৰ আছিল ই সৰু। এ ডাঙৰটোকে ধৰিলে।
উম।
তাৰপিছত মানে সেই ই অকলশৰীয়াৰ কাৰণে মানে ভাবিছিলে যদি আৰু দুটা আনি দিব। পাৰি হ সুধিবলৈ গ'ল যি দাম কৈছে আৰু?
উম নহ হলেও বহুত দাম কৰিছে?
বহুত কৈছে আকৌ?
বহুত খাইছে নহয় ডাঙৰ হলে বেলেগ কথা ইমান সৰু সৰু টিকলা টিকলা কে ইমানখিনি নহয় নহয়।
সৰুকেইটাত ত দাম ইমান কৈছে?
এশ টকা যোৱা হলেও হয় একবাৰ দেখোন।
হৈ যায় বা এশ টকা ইমান নহয় বা মানিছো যেনিবা টকা দুশকে ললেও দুশ হওক দেৰশ হওক হয়।
সহজ যায় সহজ সেইটো।
উম একে আতশ টকা যোৰা লাগে।
অভাৰ কৈছে।
অভাৰ আৰু মানে এই নিদিয়ে দাম তাৰ পছতে কয় যে কৈছে কি বোলে হেৰি এ এই এইটো কি মই কিনাৰ দামেই নহয় বোলে এনেকে বুলি কৈছো হেনো বেপাৰীয়ে এইটো কিবা মই বেলেগ তেতিয়া হেনো সুধি আছিলে তেতিয়া হেনো তেনেকে কৈছে মই কিনা দামেই নহয়।
উম এ এনেও কৈছে চাগে ইহঁতে। তাতে এতিয়া বাৰিষা বতৰ বানপানী বুলিয়ে চাগে তেনেকে দিছে নেকি আৰু
উম।
এ হাঁহ যদি হেৰি হাঁহে কণী পাৰিছে জানো তোমালোকৰ নাই নহয়।
নাই নাই পাৰা নাই।
তেনেকে হেৰিতো দিব প যায় লোকেল কণী কিনি আনি পেলাই যদি উমানি লোৱা হাঁহ থাকে এটাতো তেনেকে দিব পৰা যায়। মুৰ্গীৰ
নাই তাৰ পৰা নান
মুৰ্গী চৰ্গী তেনেকে কোনেও নাপায় আৰু
উম।
সেইটো কাৰণে নহলে সেইটো সুবিধা কৰিলে গ'লহেঁতেন।
উম নিদিয়ে আৰু গাঁৱত্
উম নাই তেনেকে এ হাঁহ আছিল হে তাত? কোৰ শিয়াল আহে হেপা আহে ইয়াত বহুত ধাননি আহে।
উম-উম-উম। ঠিকে আছে দিয়া।
হেৰি হেৰি যোৱা নাই নহয় স্কুললৈ যোৱা নাই নহয়।
কালি আজি গৈছো।
আজি গলা
কৈছিলো হে গ'লেও কি হব অলপ সময় ক্লাছ কৰাৰ পিছতে ভাগৰ যে লাগে আজি আহি আকৌ ৰুমত অক মই বহিছো
উম পেমেণ্ট পালা নে নাই আকৌ
পেমেণ্ট পালা নে মানে কালি টকা পোন্ধৰ শ দিছিলে।
অ
আৰু কি কয় নাজানো চবকে দিছা নবিয়ে।
অ অ নহয় এতিয়া কিমান বাৰ ল'ৰা ছোৱালী হৈছে ন!
হোৱাতটো পইয়ত্ৰিশটাই হৈছিলে তেতিয়া কিন্তু পইয়ত্ৰিশটা হ'লে কি হ'ব তাৰে কেইটামান নাহিলে সেই যে তাক কথাটো কোৱা হৈছিল ন আগতে পিছত নাহিলে কি কৰিবি বুলি।
অ
এতিয়া সেইটোয়ে হ'ল এতিয়া ছাব্বিশটা আঠাইশটা মানহে আহিছে আৰু।
অ
একেইটা পাই এতিয়া তাকেতো সেইকেইটা পইচাকেইটা এনেই গ'ল নে নাই আগত -তীয়াকে যদি ল'লে হয়। তেতিয়াতো নাযায় এ তাক কওঁতে সি নুশুনিলে আৰু এতিয়া কি কৰিলে আৰু সি হে জানে।
উম এতিয়া কি পোন্ধৰশকে ভাগত পাইছা আৰু
এতিয়া দিছে আৰু দিব কিমান দিয়ে সেইটো গম নাপাও।
উম উম চাওঁতে স্কুলো বহিবহি